হেল্ল'
কি কৰিছ
হেল্ল'
হেল্ল'
অ শুনি পাইছ
আহ
ক
কি কৰিছ
মই এইয়া পথাৰ ফালে আহিছোঁ
উম ভাত খালি নে নাই
উম ভাত খাই ওলাই আহিছোঁ হে তই
ময়ো পথাৰতে আছো
তই কি কৰিব গৈছ
মই ছাগলী ৰান্নিবলৈ আহিছো ছাগলী মানে নিবলৈ
উম
উ
ভাদ মাদাখন কোলে ক'ত
আছে ঘৰত আছে তই আজি ফুৰিব গৈছিলি ব হয়
আহ গণেশ ঘাটলৈ গৈছিলো বাৰু
কত তেজপুৰ
আহঁ
উ
তোক নকলো তই কালি কৈছিলি যে কালি বজাৰ কৰিব যাওঁতে যে কৈছিলি যে সেইটো কাৰ কথ কাৰণেই ফোন কৰিছ বুলি যে
আহ
সেইকাৰণে নকলো মই বা আ চাক লে অ ভাল
উম
ছাগলীয়ে কাণ বেয়া কৰি দিব সেই বেয়া চিঞিছে
আমি হেৰি ভালুকুম যোৱা প প্লেনিংটো কৰিছো কেতিয়ালৈ যা হ'ব
অ সেইটো তাকেই কোনোবাই যাও নাযাও কৰি আছে মানে এনে একত্ৰিশৰ একত্ৰিশ তাৰিখৰ আগতে এইকেইদিনমানৰ মানে একত্ৰিশ তাৰিখৰ পিছত নহয় মানে আগতে যোৱা কথাটো আমি পাতি আছিলো
উম
এতিয়া তাকে কোনোবাই পইচাটোো কিবা কব কোনোবাই পইচা আছে কব নাই কব তাকে এতিয়া কি হয় এনেইতো গলে ভালে আছিলে এই ৰ'দ দিলে ভাল হ'ব কিন্তু
এতিয়া ৰ'দ দিলে যাব লাগিব এতিয়া ইমান গৰম
তাকে গ'লেই ভাল হ'ব
তাত এয়া পানী চানীটো ঠাণ্ডা ভাল লাগিব গা পা ধুবলৈ তাত পানী কিনিও ঠাণ্ডা গা ধই ভাল লাগিব
উম
গৰম দিন এতিয়াতো গৰমে বাৰু ৰ'দৰ বতৰতে যাব লাগিব
উম ৰ'দত মানে বেছি ভাল লাগে আৰু ঠাণ্ডা ন নহলে এনেককাা বতৰত তাকে কপাই দিব একেবাৰে
উম
তাত আকৌ পানীত উম পানীত সোমাই থাকিলে ঠাণ্ডা লাগিব ওলাই দিলে গৰম লাগিব মানে তেতিয়া পানীতে থঙো থাঙো লাগিব আৰু
উম মইহে যোৱা নাই আৰু মই যামেই সেইকাৰণেবাৰ
উম তাকেই, গৈ যা যোৱাটোৱে কৰি আছো বাৰু আমি।
অঁ।
পিছে কি হয় বা এতিয়া।
অঁ, তোৰ লগৰ কেইটাকো কবি।
ঋতুৰাজকে, জ্ঞানদীপকে আৰু ৰাজাকো কবি।
অঁ।
ভাত কিহেৰে খালি।
ভাত দালি।
উম।
আৰু মানে আজি পিছবেলা এই নামঘৰত কিবা পাতিছে মানে
ভইচতটো অহা নাই ভালকে ক।
মানে উতল থানখন যে
অঁ।
তাত মানে কিবা প্ৰসাদ দিছে মানে কিবা পাতিছিল আৰু সেইকাৰণে আজি সিজোৱা বনাইছিল আৰু। আৰু ক'ত।
আজি কি এপ্লাই কৰিবিনে আই টি আই।
উম।
অঁ।
তাকে সেইকাৰণে মই অথনি এটাই ফোন কৰি সুধিছিলে লগৰ এটাই কৈছে কি কৰিলে হেনো মোক কৰিব কৈছে তে কিবা ৰেজিষ্ট্ৰেশচনহে হৈছে মানে।
উম।
তাৰ পিছত এ মই কৈছো যে সন্ধিয়াকে কৰিমগৈ আৰু লগৰ কোনোবাই কৰিম বুলি কৈছে সিহঁতকো লৈ যাম।
অঁ।
একেলগে কৰি দিমগৈ আৰু। হে।
ময়ো যাম বুলি ভাবিছো বাৰু।
উম, ওলাবি-ওলাবি। কৰি-কৰি থৈ দিব লাগে, পিছত নাম আহে নাহে পিছৰ কথা।
অঁ কলেজ নপঢ় তই।
কলেজতো নপঢ়ো বুলি ভাবিছোহে আকৌ যদি কিবা কাৰণত পঢ়ি দিবও পাৰো ঠিক নাই মানে।
উম। তহঁতৰ ঘৰৰ খবৰ খাতি কেনেকুৱা। বৌ হতৰ, দাদা হতৰ।
অঁ ভালেই, তহঁতৰ।
আমাৰো ভালেই।
হেৰি কি বুলি কয়, মাদাৰ কিবা হৈ আছিলে যে ভাল পাইছে নাই।
পাইছে অ।
পিছে আৰু খেতি বাতিৰ কথা কেনেকুৱা বা তহঁতৰ ফালে বৰষুণ চৰষুণ দিছে নাই।
অঁ দিলে দুদিনমান হ'ল বৰষুণ দিয়া।
উ আমাৰ ফালে ডাৱৰীয়া বতৰো কৰি আছে কিন্তু বৰষুণহে নাই
আমাৰো একে বাৰু বৰষুণো দিয়া নাই ৰ'দটো ওলোৱা নাই ভালকে
উম।
পৰহি দিনা বহুত বৰষুণ দিলে।
কিন্তু পাহাৰৰ ফালে বৰষুণ ষুণ হৈ আছে বোলে আমাৰ ইফালে দেখোন নদী পানী বাঢ়িছে
অ
মানে নদী পানী বাঢ়িছেতো বাঢ়িছে এতিয়া ঘৰ পাবহি আৰু এমাহ মান মানে দহ পোন্ধৰ দিন মানে যদি এনেকে থাকে
উম
মানে বৰষুণতো আমাৰ ইয়াত নহলেও নাই কিন্তু পাহাৰৰ ফালে দিলে আমাৰ ইয়াত এনেই পাহ পানীটো বাঢ়ে নদী পানীতটো গুচি আহে না
উ
আৰু ৰ'দ বেছি দিলেও পানী বাঢ়ে ক'ৰবাতোনো বৰফ গলে বুলি কোৱা শুনিছো বৰফ গলি পেলাই পানী হৈ আহে। হে আৰু
আহ এইটোতো তেনেকাই প্ৰচেছ টো
তাকেহে আৰু এইবাৰ গৰমটো বহুত বেছি দিব ৰেই
উম
যোৱাবাৰ জানো ফৰ্টি ছিক্স নে ফৰ্টি চেভেন দিছিলে হাইষ্ট মানে
উম। এইবাৰো বেছিয়ে হ'ব ন এ এতিয়া গৰম। তো আহোতেই ফাৰ্ষ্টে ফাৰ্ষ্টে বহুত দিছে নহয়।
তাকে এইবাৰ ছিক্সটি মান চুই দিব নেকি?
অঁ এ চি ৰুমত সোমাই থাকিবি এয়া হস্পিতেলত যাবি ন নহলে বেংকত যাবি।
এ টি এম বিলাকত যাব লাগিব।
অঁ এ টি এমতো
ম
আৰু হস্পিতেলত গ'লেও হ'ল।
অ বা এতিয়া খোজ কাঢ়ি আহোতে ইমান গৰম লাগিছে একেবাৰে উশাহ চুটি হৈ যোৱাৰ কম লাগিছে
লাহে লাহে যা
লাহে লাহে গৈ আছো বাৰু।
বাকী আৰু বেলেগত যোৱা নাই ঘূৰিব।
বেলেগত যোৱা নাই মানে এইয়াই আৰু কলৈ যাবি পইচা পাতি অলপ প্ৰব্লেম হৈ আছে না।
উম।
এনেটো যাবলে মনটো আছে কিন্তু পইচা পাহে মানে মিলাব নোৱাৰিগে আৰু মানে এতিয়া ক'বালৈ যাও বুলি। লে পইচা আহি পৰে না।
আহ। আমাৰ ঘৰতে আহিবি নহলে।
তাকে আজি আজি নাযাওঁতে আকৌ মোৰ মানে সন্ধিয়া সন্ধিয়া এই কাম এটা কৰি আছো সেইকাৰণে মানে যাবলৈ মই পৰা নাই আৰু যাবলৈ মনো নোযোৱা হ'ল আজি কালি সন্ধিয়া সন্ধিয়া
অ
কাইলৈ দিনত পাৰিলে যাম নেকি
আহিবি লগৰ কেইটাকো লৈ আহিবি
উম আজি কৈছিলো তাৰ পিছত আকৌ সি যাব নোৱাৰিলে যে সেইকাৰণে নগলো
আমি আজি আইচ ক্ৰীম বনাম চাগে সন্ধিয়া মানলৈ তেতিয়া তহতে কাইলৈ আহ যদি খাব পাৰিবি
কিহ দি গা গাখীৰ বনাবিনে
গাখীৰ আম
আমু দিবি
উম
কেনেকুৱা লাগিব সিটো হয়
বহুত ধুনীয়া লাগিব চেনী খালি সৰহকে দিব লাগিব আৰু কিবা নাই পোৱা কিন্তু মই ইউটিউবত মাৰি চাইছিলো বহুত ওলাইছে এনেকা ৰেচিপিটো
চাইছ মানে তই
অ এতিয়া আমাৰ খাওঁ খাওঁ লাগিয়ে আছে মানে বনাম বুলি ভাবিছো
বনাই আজি বনা কাইলে খামগে
নাই মানে সিহঁতৰ লাইনটোৱে প্ৰব্লেম দি আছে
কি বনাবি কি হ'ল
ফ্ৰিজত বনাব লাগিব এনেকে ওৱান টাইম গিলাছত
চেনি তেনি দি দিবি তেতিয়া ভাল লাগিব মিঠা হ'ব না
উম
চেনী দি দিবি তেতিয়া মিঠা হলে খাই ভাল লাগিব
চেনীটো দিমেই চেনী নিদিলে আৰু হ'ব নেকি চেনি সৰহকে দিব লাগিব
উম
মই বনাই থম আহিবি তই
উম
আমি চবেই খাম
আহ
বনোৱা হ'ব মানে আজি সিহতৰ সটো প্ৰব্লেম দি আছে যে
অ
ফ্রিজটোৱে লাইনটো প্ৰব্লেম দি আছে
আইচত থলে হৈ যাবগে আইচত থলে দুঘন্টা মানতে হৈ যাব নেকি ভালকৈ যদি মানে একেৰাহে লাইনটো পাই থাকে
উম আজিয়ে মানে বনোৱা কথা আছিলে কিন্তু এতিয়া প্ৰব্লেম দিয়া দেখি কাইলে বনাম আৰু
উম
ভালে হ'ব দে তহঁতে আহিবি কাইলৈ ন গোটেইকেইটা খাব পাৰিবি
আহঁ আম আম চাম শেষ হৈছে নে আছে গছত
শেষেই হ'ব আৰু আছে অলপমান ইমান বেছিও নাই আৰু খাই থাকো তাৰ পাছত হৈছে যে
তাকে এতিয়া কি কৰোঁ জানো
আমি আজি সন্ধিয়াৰ পৰা ওলাই যাম চাগে আহিবি ত তহঁতৰ চকত
হয় নেকি
আঁহ
তাকে পাৰিলেতো যামেই
আঁহ
যাবলে মন থাক কিন্তু হাঁ
ক কি কৈছ
যাবলে মন থাকে কিন্তু এই কাম এটা কৰি আছো মানে মই এই হেৰি লেপটপটোত
অঁ পাৰিলে আহিবি আৰু নোৱাৰিলে নাই আৰু
উম তাকেহে
হ'ব দে তই কি কৰ কৰ মই কাটো ফোনটো
উম
শুনিছ
হে
কাটিছো দে ফোনটো
উম উম ঠিক আছে